উ হেল্ল' অ কি হ'ল ফোনটো। ৰিচিভহে কৰা নাই আথনিৰ পৰা মাৰি আছো।
অ নাই মোৰ ইয়াত ওলোৱা নাছিলে।
অহ হৈ নি।
অ এতিয়া মই মই চাইে আছো মই বোলো ফোন কৰিম বুলি কৈছিলে। শনি। মই বোলো অ পিছত ফোন। আপুনি আকৌ কলে যে মই এতিয়া অকণমান বিজি আছোঁ। অকমান দেৰিকে ফোন কৰিম তোমাক পাৰিলে। তাৰপিছত মই মোবাইলটো চালো তেতিয়া নকৰিলে। আকৌ এতিয়া চাওঁতেহে পতককে দেখিছো অ ফোন। কৰি আছে চোন মই অথনিয়ে আপোনালৈ। আছো অথনি আপোনালৈ মাৰিছো। আপুনি ফোনটো ৰিচিভ নকৰিলে।
অহ হ মইয়ো গমেই নাপাওঁ ৰ'বা।
অ'হ।
ভাত পানী খোৱা বোৱা হ'ল আও।
অ খালোঁ খালোঁ
আজিকালি চাহেই হওক আজি খিনখিনাই অকণমান দুপৰীয়া সময়ত পৰিলে এ খুব পাতলিয়া তেনেই
উম আমাৰ এইফালে খালি একদম কাপোৰ অলপমান ধুই থোৱা আছে ছিলে তাৰপিছত মায়ে ধুই দিছিলে তাৰপাছত মই বোলো এতিয়া বৰষুণে আহিব মই বোলো ভিতৰলৈকে আনি থওঁ আনি পেলাই বাৰাণ্ডাতে মেলি থলো কিন্তু অ বৰষুণ নাহিলে আহো আহোকে হৈ আছিলে কিন্তু নাহিলে
মই সেই মই ঘৰত থাকোতে মই মানে এতিয়া অকণমান সেই আমাৰ দোকানৰ ফালে ওলাই আহিছো
অহ
উম মানুহজন নাই মাল আনিবলৈ গৈছে
অকলে গৈছে
গুৱাহাটীলৈ গৈছে। তাৰপাছত মই বোলো নাই অকণমান ভাল পাই পেলাই মই বোলো নাই অকণমান দোকানতে বহো গৈ ঘৰতো বেছি সোমাই থাকিলেও গাটো মন বোৰ সেইটোৱে সেইটোৱে দোকানত ইতিমধ্যে লগ পাই থাকো কাষ্টমাৰ তাকে আকৌ মই যে, যদি সহায় কৰি নিদো ন বেলেগ হেৰি বেলেগ কৰ্মচাৰীও ৰাখা নাই বেলেগ আঁতৰতে থাকে বেলেগ কৰ্মচাৰী নাই যে
তাকে এ নিজে কৰি থকাই ভাল দিয়ক এনেই নো আৰু কি আৰু
তাকে কিনো টান কামটো উম
মোৰ মানে জানানে মা হতৰ ভালেই কেক কেইটামান খালো বাৰু কিন্তু মোৰ মানে আজিকালি খাবলৈ মন নোযোৱা হৈছে
কিয়নো এই কিবা লিভাৰটনিক এটা খাবাচোন এ খাবলৈ মন নোযোৱা হৈছে ভোক নালাগা হৈছে এই গাভৰু বয়সতে হেৰি কৰিবা লিভাৰ টনিক চনিক এটা খাবা
খাব লাগিব মানে কি হয় কিবা অশান্তি লাগি থাকে লাগি থকা হৈছে গা টো মানে ৰাতি অ খাওঁ খাওঁ সেইটোয়ে আচলতে চাটনি হিচাপেহে হয় হয়
অৱ চাতনিকে কৰি খাবা ৰুচি আহে পদুণাটোৱে
অ
গম পাইছা আমলখি, পুদিনা এইবিলাক।
অৱ আমলখি খাওঁ বাও মাজে সময়ে, কিন্তু মই ইমান এটা আমলখি ভাল নাপাওঁ। পাওঁ।
অ'
আমলখি যেনেকে কি আমাৰ ঘৰত আকৌ মানে আমাৰ অৰিজিনেল ঘৰত আগতে আছিলে কি আছিলে গম পাই কাটি দিলে বাৰু গছজোপা পৰা আমলখি বুলি
অ আমলখি গম পাইছো দিয়া।
সেইটো আকৌ আমলখিতকৈ খাবলে ভাল।
অ।
সেইটো নিমখ লগাই খাই বাৰু এনেই খাবলে ভাল আও আগতে যেতিয়া আমি স্কুললৈ লৈ লৈ যাওঁ মানে এইবোৰ আও খুব ভাল পায় খাবলৈ
অৱ আগত স্কুল বহি থাকোতে
ল'ৰা-ছোৱালী বিলাকে বা আমাৰ ঘৰত মানে আমাৰ পুৰণা ঘৰত ল'ৰা-ছোৱালীবোৰ সোমাই সোমাই পাৰি পাৰি খায় আৰু বহুত লাগে নহয়। আমলখিতকে যথেষ্ট খিনি লাগে মানে আৰু সেইটো মানে অকন চন অ কোমল আৰু চনকা নিচিনা মানে অকনমান লাঠি এডাল দি টঙনিয়ায় দিলে ধেৰ চৰ চৰ
ধেই সৰে ধেৰ সৰে।
আৰু মানে অসংখ্য অসংখ্য বুলি থলোৱাৰ পৰা আমলখি মানে মানে আমলখিত কে যথেষ্ট বেছি লাগে মানে।
বেছি লাগে।
যেনেকে পাপ, এই পৰামলুখিত তেনেকে ফলটো মানে। পামলখিতো, এই পাতে মানে হেৰিয়ে সমান এৱ টিউচনতো আছে বাৰু, এতিয়া কি কৰো বতৰটো ভাল নহয় যে বৰষুণ আহিব বুলি ভয় লাগি আছে।
মো আকৌ কানি কাপোৰ বিলাক সোমাই থৈ আহিলো কাৰণ এইফালে আহিব লগা হল যে।
অৱ
বৰষুণ পৰি থাকিলে আকৌ বাহিৰত দি থলে তেতিয়া কোনো না
টিউচন যাম বুলি ভাবিছো কাৰণ বতৰটো বেয়া হোৱাৰ আগত তে অ অকমান দেৰি পা হে আছে
অ একো নহয় এতিয়া বহুত হেৰি নহয় দিন তো এতিয়া দীঘলো ন দিনতো দীঘল এতিয়া উম
সেইটো কাৰণে কাৰণ মানে চব বাৰে নক কৰে নহয় চবেই কৰা নাযায় সেইটো কাৰণে
তিনদিন তোমালোকৰ ফালে তিনিদিন নহয় জানো কেইদিন কৰা তুমি
অ তিনদিন বা কিছুমানৰ চাৰিদিন মানে বেছি মানে ধৰক কিতাপ চাই আৰু কেইটা চাবজেক্ট কেইটা ছাব্জেক্টৰ দিছে সেইটো হিচাপ পত আৰু বাকী আপুনি ভাত কিহে খালে একেবাৰে খাইহে ওলাইছে চাগে দোকানলৈ
অ মই খাই বৈ আহিছো আকৌ লৈ অহা নাই অ কেইটামান খাই পেলাই ইয়াতে আছোঁ চাহ তাহ চাহ বনোৱা সেই হেৰিটো কেটলি টো আছে আৰু তাতে চাহ তাহ বনাই পেলাই খালো
অ অ সেইটো ভাল বস্তু দেই কেটলিটো
ভাল ভাল ইয়াতে দোকানতে লাগিয়ে থাকে কিমানো চাহ কিনি খাম গতিকে নিজে বনাই খাওঁ
অ আৰু কেটলিটো লাগিও থাকে আৰু হেৰিও এইটো কি বুলি কয় কাৰেন্টটো ভালেই যায় বাৰু সেইটো টটো
কাৰেন্ত টো যায় কিন্তু ফটককৈ হৈও
হয় অ তাত গাখীৰ চাহ বনাই খাব পাৰে জানো
বনাও বুলিলে বনাব পাই লেতেৰা হব ভিত
কিন্তু বহুত ভিতৰতো লেতেৰা হয় মই মানে এবাৰ বনাইছিলো বহুত লেতেৰা হ'ল আৰু ওপৰলে উঠি আহে মানে ফুলি আহে যে গাখীৰটো অ বহুত বেয়া মানে অহ
তাকে কালিলৈকে ইমান গাটো দুৰ নিদো নিদো তাতে চেকনি থাকেই আৰু কেতিয়াবা মই ডাঙৰ গ্লাছত চাহপাতটো দি পেলাই তেনেকৈ চেকি পেলাই খাওঁ তেনেকোৱাও কৰোঁ এ ডিচপজেলত চেকি পেলাই
ত সেইটো কৰাই ভাল নহ'লে ভিতৰতো লেতেৰা হ'লে আকৌ ভাল নহয় ধুবলৈ কৰিবলৈ আমাৰ মায়ে আকৌ এবাৰ কি কৰিলে আমাৰ ঘৰৰ মানে মায়ে মানে। এই আগতে এই আগতেতো আমাৰ মাহঁতে নাজানে ন পুৰণা ঘৰত ধৰক এই ডেকচিতে পানী গৰম কৰা। এতিয়াহে এই কাৰেণ্টৰ বস্তুবোৰ পোৱা কেইবছৰনো হৈছে? হলেও ইমান মানে নাজানে মায়ে এতিয়া মানে কি কৰিলে। মা অলপ। দিনৰ আগত এই সেইটো চুইচ টো দি থৈ দিলে পান টোতো উতলি উতলি অফ হৈ যায়। কিছুমানত অফ হৈ যায়। কিছুমান আকৌ অফ নহয় গম পায় নে নাই। চব নহয়, কিছুমান কিছুমান নহয় মানে মানে যোন। মোৰ এই মানে ভাল ভাল ব্ৰেণ্ড ৰ বোৰ অফ্। হয়।
উম।
কিছুমান নহয় মানে। যিবিলাক মানে ব্ৰেণ্ড নহয়। কিছুমান অফ নহয় মানে কিছুমান হয়তো কোনোবাই ক'ব পাৰে অফ হয় বুলি কিন্তু মই জনাত। নাই হোৱা কাৰণ সেইটোৱে একে। উতলি আছে উতলি আছে উতলি আছে এইটো অফে নোহোৱা।
অ'হ।
একদম মানে অ। হেৰি এইটোলোকৰ আৰু মায়ে গৈ পেলাই কি কৰিলে গোটেইটো পানীত জুবিয়াই পেলাই ধুই পেলালে গৈ পেলাই।
এৰাম।
অ এইটো গৈ পেলাই বেয়া হ'লগে সেইটো।
সেইটো বেয়াটো হ'বই ন।
সেইবোৰ। কাম কৰি থাকে আউ মাজে সময় বেয়া কাম।
উম বেয়া হোৱা বোৰ। মোৰ কামবিলাক।
এতিয়া কবলৈও বেয়া তহঁতহতিয় চব জানো এনেকে বুলি কয় আৰু তেনেকুৱা হৈ যায়। কথাটো গতিকে মানে দিগদাৰ হলো আৰু কি আৰু তাৰ পিছত আৰু এটা অনা হল। কিন্তু ভাল। অ কোম্পানীৰ হলে অকণমান ভাল দেই বস্তুবোৰ। ভাল বহুত দিন যায়।
অ মোৰ ঘৰৰতো আকৌ হেৰি দেই। ঘৰত যিটো আছিলে সেইটো হিভেলছৰ। ভাল ভাল আজি কিমান বছৰ হল একোৱেই নহয় অ, কিমান কাম কৰি থাকো, কশেষ সিমানে লৈছ।
অ'হ।
প্ৰথম এটা কম দামী আনি চাইছিলো সেইটো কিন্তু বেছি দিন নগলে।
অ এই কম দামীটো নাযায় এমাহ বা দুমাহ যায়, উম মোৰ কিন্তু আমাৰ মানে কম দামীটো আনিছিলো। তাৰপিছত মানে কি হল এমাহ। দুমাহ মানে দুমাহ মান যাই মানে কিলে কওঁ। এনেকে এনেকে দিওঁতে দিওঁতে। মোৰ কিন্তু হাতত সেইটো যোৱা নাই। একেবাৰে কম দামীতো যোনটো পাঁচ ছশ লয় যে। এনেও আজিকালি পাঁচশ চক। ত বা ছশত অনলাইনত পেষ্টিজোৰো পাই যায়। কিন্তু কিন্তু অ কিন্তু মানে কি হ'ল সেইকেইটা মানে দোকানৰ পৰা কিনি আনা। আমাৰ তাই লৈ আহিলে। মই মানে কি কৰিলো ইউজ কৈ চালোঁ তাৰ পিছত তলত মানে কি হয়। বেলেগ একো নহয় চবেই যে আমাৰ কৰা যায় যে এ এটা কাটা থাকে কাটাডাল মানে সেই তাৰ পৰা যদি আঁতহি যায় তেনেহলে মানে হেৰি হৈ যায় মানে পাণ টো গৰম নহয় তাৰ পিছত মই মানে ভাবিলো তো মানুহে ভাল কৰি দিয়ে ইয়াতনো খুলিব পৰা কি বস্তু আছে মই খুলি চাওঁচোন। তাৰ পিছত মানে মই খুলি পেলালো সেইটো গোটেইটো, তলৰটোও খুলো চুইচটোও খুলো, খুলি পেলাই গোটেইটো একদম চাই মেলি মই ঠিক কৰি পেলাও সেইটো মানে ঠিক কৰিবলগীয়া বিশেষ একো নাই ভালকে চালে যদি অকনমান মানে এই আইডিয়া আছে কাৰোবাৰ এইবিলাক দিশত তেনেহলে মানে তেনেকুৱা মানুহে কমেই পাইছে
অ
অ মানে এইবিলাক কাম কৰি থকা হ'ব লাগিব। আৰু মই আকৌ কিছুমান মানে জানো বুলি পোৱা নাই কিন্তু মানে ভাল পাওঁ কিছুমান কৰি
উম উম উম
অ মানে আগৰ পৰা মানে টো সেইটো কৰি থাকো তাৰপিছত উম সৰু সুৰা বস্তু বোৰ দেই বিশেষ। বেছি কৰিব নোৱাৰো অ। তেনেকে কৰি পেলাই মানে ভাল লাগে। মই কৰিলো তাৰপিছত মানে এই হেৰিটো এইটো কি বুলি কয় ভাল হৈ গল আকৌ সেইটো ভাল হোৱাৰ পিছত আৰু অলপ দিন গ'ল তাৰপিছত আকৌ একে গতি হৈ যায় এ এই বোলো এইবোৰ কি লাগে তাতকে ভাল এটা লৈ আহে ভাল সেইটোৱে আৰু বাদ দিলো
আমাৰ এতিয়া ইয়াত আনা টো হৈছে বেয়া নহয় ইমান দোকানত ৰাখাটো সেইটো সে অইন অনলাইন দিয়া না দোকানতো আকৌ ঢেৰ কাহিনী দোকানত দোকানতো মানে কম দামী এটা আনিছিলো সেইটো দেৰ বছৰ মানে গল মা সেইটো মই চাৰে তিনিশতে আনিলো অনলাইন তাৰ পিছত দেৰ বছৰ মানতে বেয়া হৈ থাকিলে সেইটো এতিয়াও ইয়াতে আছে যেনিবা পৰি আছে অ গৈছে গৈছে তাৰপিছতে এতিয়া আাত টো অকমান অৱশ্যে ভাল অফাৰত এনে বাৰশ মান টকা ভাৰত চাৰে ছশটা দিলে চাৰে ছশ নহয় ছশ এশ তোমাৰ ছশ কিমান আছে
অ অ
উম
বাকী এতিয়া আপুনিটো ঘৰলে কেইটা বজাত যাব
মানুহ এজন আহিছে মই ৰাখিছোঁ নেকি ন